হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল', হেল্ল'।
শুনিছানে নাই।
শুনিছোঁ তুমি শুনিছা হেল্ল', হেল্ল'।
তোমাৰ মাতটো বৰ লাহে লাহে আহিছে।
হেল্ল'।
তোমাৰ মাতটো লাহে লাহে আহিছে।
হেল্ল'।
নাই শুনা, মানে অকণমান অকণমানকৈ শুনি আছোঁ তোমাৰ মাতটো। দূৰৰ পৰা কয় আছা নেকি। দূৰৰ পৰা কয় আছা নেকি তোমাৰ মাতটো।
নহয় ওচৰৰ পৰা কৈছোঁ তোমাৰ মাতটো লাহেকে আহিছে।
মোৰ মাত মানে মোৰ মাত ভাঙিয়ে আছে ৰ'বা, চিঞৰিবই পৰা নাই।
অ' মই একদম কাণত বহুত হেৰিকে কৰাৰ পিছতে তোমাৰ মাতটো শুনা পাইছোঁ।
কি কৈছা?
কাণত মানে বহুত ওচৰৰ পৰা একদম যি ফোনটো তেতিয়াহে শুনিছোঁ।
সোমাই লৈছা মোবাইলত।
কি কৰি আছা?
মই ফেনৰ তলত বহি আছোঁ।
গৰম কেনেকে পৰিছে।
আজি গৰম নাই পোৱা এনে কালি, পৰহি তাৰ আগদিন এই দুদিনমান পৰি আছে গৰম। আজি গৰম পৰিছে মানে। আজি পৰিছে গৰম। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।